হয়নে।
শুনি আছো শুনি আছো। অ পিছে। উ ভালে আছছে অনুজ।
উম ভাল ভাল তোমাৰ ভালনে।
মোৰো ভালেই।
অহঁ।
অ আজি। ভাবিলো তোমাৰ লগত এটা কথাৰ আলোচনা কৰিম নেকি বুলি। শুনি ছানে
শু নিআছা।
আজি ভাবিলো তোমাৰ লগত এটা। হয় আলোচনা কৰিম নেকি বুলি।
অ অ কি বিষয়।
আহ বিষয় হৈছে আমাৰ প্ৰিয় গামোচা।
অ বাাহ বহুত ধুনীয়া সুন্দৰ বিষয় এটাৰ কথা তুমি কা গামোচা যিহেতু মানে আমাৰ বহাগ বিহুৱে হওক যিকোনো বিহুৱ হওক আমাক গামোচা লাগেই হয়নে। বা। গামোচাতো ধুনীয়া ধুনীয়া বিষয় এটা বাছি লৈছা পাৰি আলো চনা কৰিব
হয় বাৰু কোৱাচোন অহ তুমি ঠিকেই কথা কৈছা বাৰু কোৱাচোন পিছে অহ গামোচাৰ অহ গামোচা শব্দটোৰ অৰ্থটো কি
গামোচা শব্দৰ অৰ্থতো মই মানে অসমীয়া অহ প্ৰথমে যদি ক'ব যাওক মানে গামোচাখন হৈছে আমাৰ অসমীয়া জাতিৰ এক মানে প্ৰধান অলংকাৰ অলংকাৰ মানে অ গামো অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কব
হয় হয়
তোমাক যদি মই সুধো তুমি কি বুলি ভাবা মানে গামোচাৰ বিষয়ে
যদি শব্দৰ শব্দ শব্দ পিনেদি যদি মই কওঁ তেনেহলে অহ গামোচা শব্দটো প্ৰথমতে উৎপত্তি হৈছিল তোমাৰ গা আৰু মোচা তাৰ মানে দু শব্দ মিক্স হৈ কিনে গামোচা তাৰ শব্দটোৰ সৃষ্টি হৈছিল
সে
হয়নে আহ কিন্তু আজিৰ দিনত আহ আজিৰ দিনত গামোচাৰ অৰ্থ বহুত বেছি মানে এ কি বিস্তিৰিত হৈছে আমাৰ অসমৰে এটা চিহ্ন হৈ পৰিছে এতিয়া হয়নে
উম উম উম
আহ ত' পিছে গামোচাৰ অহ ইতিহাসটো কিমান পুৰণি তুমি জানানে
আ কিন্তু ইয়াৰ আমাৰ মই ভাবো আমাৰ ই মানে আম দিনৰ পৰা তেতিয়াৰ
শুনি আছে নে শুনিছে নে